টো
কি কৰিছা?
আছো এনেই তুমি
মই এনে আছো এনে আছো মানে হেৰি মাছৰ পোনা পেৰ- পেলাইছিলো যে পুখুৰীত তাকে দানা দি আছো, ইমান ধুনীয়াকে ওলাইছে পোনা বিলাক। পুখুৰী কিনাৰত।
অ',
মানে আমাৰ ডাঙৰ পুখুৰী আছে তো। তাতে মানে সৰু সৰু পোনা বিলাক মানে পানীৰ টাইমত দি দিছিলো। তাৰপাছত মানে এতিয়া অলপ ডাঙৰ হৈ গ'ল, মানে দানা দি থাকো যে ৰাতিপুৱা আৰু আবেলি।
কেইদিন হৈছে দিয়া?
দিয়া হৈ গ'ল আজি দুমাহ হৈ গ'ল, দুমাহ ভালেখিনি ডাঙৰ হৈ গ'ল। মানে আধা কেজি চাইজ হৈ গ'ল, নাই আধা কেজি হৈ গ'ল একেবাৰে সৰুকে দিছোঁ মানে একদম সৰু সৰু মানে আঙুলিৰ নিচিনা সৰু সৰু তা- তাৰপিছত ধৰা আমাৰ ইয়াৰ বেপাৰী বিলাক যিমান আছে ন, সেই সিহঁতে মানে লৈ লৈ যায় গৈ। মানে বেছি দিওঁ আৰু প্ৰফিট হৈ যায়।
দিলে ভালে কথা আৰু নিজৰ ঘৰতো খাব লগীয়া হ'য়।
অ', ঘৰতো হৈ যায় ধৰা আলহী-চালহী হলে ঘৰতো হৈ যায়, আৰু গাঁৱৰো কোনোবা আইতা হতে আহি লৈ যায় আৰু মই দি দিওঁ মানে।
উম', সেইটো ভালে হয় বাৰু ঘৰত পোহাটো।
উম', মানে পুখুৰী ডাঙৰ আছে ন' মইতো তাকে পোনা-চুনা মানে আগতো দিছিলো মই, তাৰপিছত ভালে খিনি প্ৰফিট হৈছে, ধৰা মই এনেকে দহ হাজাৰ টকা পোনা পেলালে। নহলে ষাঠি সত্তৰ হাজ টকা এনেকে বেছি দিব পাৰো মানে।
উম', এনেকে হ'লেতো বহুত ভালেই কথা বাৰু।
আৰু প্লাছ বিহু টাইমত মানে আৰু ডাঙৰ ডাঙৰ হৈ যায় ন' তেতিয়ালৈকে। তেতিয়া ডাঙৰ হলে মানে তেতিয়া আৰু দামো পোৱা যায় বেছিকে।
আৰু আজিকালি এনে লোকেল টো নোপোৱা তুমি আজিকালি চালনিটোৱে পোৱা বেছি ভাগ কিনিব যাবা বেলেগত।
উম, বেলেগত কিনিব গ'লে চালানিয়ে পোৱা যায় লোকেলটো কমেই পায়।
সেইকাৰণে মানে কৰাটো ভাল আৰু। আৰু আজিকালি এইবিলাক চাবচোন অসমীয়া মানুহ বিলাকে বেছিভাগ নকৰে, বেলেগ জাতি বিলাকেই কৰে এইবিলাক বেছি।
কৰিব লাগে ন' নিজৰ যদি সুবিধা আছে তেনে কৰিব লাগে।
নিজে মানে যি মন যায় সেইটো কৰিব পাৰে, আজিকালি আকৌ অসমীয়াই অসমীয়া আমুক কৰিব নোৱাৰি, তামুক কৰিব নোৱাৰি বেলেগে টো চবেই কৰি থাকে।
উম', সেইটোৱেটো। কৰিব পাৰি মানে কি জানা এলাহত মানুহে নকৰে, এতিয়া কিছুমানৰ নিজৰ পুখুৰী আছে ডাঙৰ ডাঙৰ ভড়া দি দিয়ে জনা তিন বছৰ চাৰি বছৰ কাৰণে বেলেগক দি দিয়ে, আৰু বেলেগক দিয়াতকে নিজে কৰিলে কিমান প্ৰফিট হৈ আছে সেইটো বুজি নাপাই নহয়।
খেতি বিৰ- নদী পথাৰ সিহঁতে মাটি-চাটি বিলাকো বেলেগক দি দিয়ে। কৰে খেতি-চেটি। কৰা হেৰি এলাহত বা কিবা কিন্তু নিজেইতো ধান চাউল বিলাক খা- ধান মানে চাউল বিলাক টো খাব পাৰে ন' খেতি কৰি।
অ', নিজে কৰিব পাৰি এতিয়া ধৰা আমাৰ যোনটো খেতি আছিলে, আজি আজি হৈ গ'ল দহ দিন মান হৈ গ'ল আমাৰ খেতি কাম চেচ আজৰি কৰি দিলোঁ মানে। বাৰ বিঘা মাটি ধান চান কৰোঁ মানে, গোটেই বছৰটো খাই আৰু থাকিও যায়।
উম', সেইটো মানে নিজৰ ঘৰত কৰিলে বেছি ভাল আৰু।
নিজৰ এতিয়া মোৰ বস্তু আছে মই নিজে কৰিলে যিমানতটো গুৰুত্ব দি কৰিম বেলেগে নকৰিব ন'।
উম', নক- নকৰে কৰিলেও মানে হেৰি অলপ উম', হেৰি দিনটো লগাব পাৰে ত নিজে কৰিছে, তো সোনকালে হৈছে।
অ', মই নিজে কৰি সোনকালে কৰি হৈ গ'ল আমাৰ।
উম।
আমি ৰোৱনী বেছিকে লৈ লৈছোঁ দহজনীমান লৈ লৈছোঁ তিনিদিনত চাফা মানে।
উম, কিছুমানে মানে পইচা এলাহতে ৰোৱনী তিনি চাৰিজনীমান লয় আৰু থৈ দিয়ে, কিন্তু মানে যিমান সোনকালে পাৰে সিহঁতে ইমান সোনকালে লগাব লাগে তেতিয়া ভাল আৰু কিন্তু আমাৰ খেতি-চেতি নাই বাৰু।
উম, তোমালোকে কিনা মানে চব?
চব কিনা খালি চাউলতটো খালি মামাই দি আছে।
অ' মামাহতৰ মানে ওচৰৰে তোমালোকৰ?
চবৰে মামা।
অ', চবৰে মামা অ', বুজিছোঁ বুজিছোঁ।
উম, মই ভাবিছোঁ তোমাৰ মামা।
অ', দিয়া দিয়া।
কিন্তু নিজৰ মামাটো দিবই ন' চাউল নিদিয়াকে এনেও নাথাকে।
উম, মই আকৌ চবৰ মামাৰ পৰা নাপাওঁ, মোৰ নামটো কাটি গ'ল জানা? মোৰ পিছত আমাৰ কনটল দোকানতো ইমান বদমাছ আছে মই তাক কৈছোঁ মোৰ নামটো সোমাই দে বুলি। তুমি মোক কৈ আছা, মোৰ লগত যাব লাগিব এইটো কৰিব লাগিব এইটো মানে গুৰুত্বে নিদিয়ে আৰু মোৰ কথাবিলাক মানে।
হেৰি আমাৰ ইয়াত মানে যদি নাম কটা যায় ন' টো আধাৰ কাৰ্ড আধাৰ কাৰ্ড টো লয়। আধাৰ কাৰ্ডৰ জেৰক্স কপি দি দিলেই হ'ল।
অ'।
যাব কৰিব নালাগেতো।
অ', যাব কৰিব নালাগে কতোৱে নালাগে, ই মানে মোক উল্টা-পোল্টা বুজাই দিয়ে মই সেইটোকে বুজি পাই আহি যাও।
তোমাক এনে কৈ দিয়ে আৰু তুমি ভাবা কি অ', সঁচাকে কৈছে আৰু।
অ', মোক তেনেকুৱাই বুজাই দিয়ে মানে। কিবা কিবি কাহিনী কৈ দিয়ে এই তেজপুৰ যাব লাগিব কাগজ অমুক তাত লাইনত ৰখিব লাগিব।
মানে তোমাৰ শুনিয়ে মানে আমনি লাগি যায় আৰু বাদ দে চাউল পাঁচ কেজিতো নালাগে।
অ', যেনেকুৱা কয় মানে আমনিয়ে লাগিব তোমাক তেনেকুৱা ক'ব। অমুক দিনাই যাব লাগিব ন'হলে, বেলেগ দিনা গলে বন্ধ থাকিব তাৰপিছত আৰু লাইনত ৰখিব লাগিব কাগজ পাতি যদি অ'কে আছে তেতিয়া হ'ব নহলে নাই আৰু। এতিয়া চোৱাচোন এনেকুৱা কথা কই নেকি কণ্টলদোকানি তাৰে দায়িত্ব থাকে ন' এইবিলাক।
আৰু কন অ', কণ্টলদোকানি তাৰ দায়িত্ব তাক পইচা দিয়ে এইফালৰ পৰা।
উম, কিবা মানে ভাল নালাগা হৈছে তাক কৈ কৈ আমনি লাগিছে। মানে চাউলৰ কাৰণে নহয় মেইন কথা কি জানা কাড্‌ট নাম থাকিলে যে বহুত সুবিধা হয় ন'?
চবতে সুবিধা হয়, তুমি কিবা এটা হেৰি হ'লে চাবাচোন কিবা কন্ট্ৰলৰ কাড্ৰৰ জি এছ কপিতো লাগে।
এতিয়া হস্পিতলতো যদি আয়ুসমান কাৰ্ডটো লাগে ন' কন্ট্ৰলৰ কাৰ্ডত নাম লাগে আয়ুস্মান
উম, তোমাৰ বেমাৰ হলেও পৰি থাকিলেও। পইচা-চইচা হেৰি কৰিব লাগিব আয়ুষ্মান কাৰ্ড নাথাকিলে। উম।
এতিয়া আমাৰতো আৰু এনেকে চাকৰি-বাকৰি নাই আমি যেনে তেনে মাছৰ হেৰি কৰোঁ দোকান চোকান আছে আৰু যেনে তেনে চলি থাকো আৰু।
উম।
আমাৰ মাহতৰ লকডাউনত কাত খাই গৈছিলে, আমাৰ জাষ্ট আমাৰ আমাৰ মানে চাৰিটা পৰিয়ালতটো বিশ কেজি কে পাওঁ তো বিশ কেজি মানে পোন্ধৰ কেজি এটা কাঠ খাই গৈছিলে। পাঁচ কেজি এটা পাই আছিলোঁ আৰু মোৰ নাম কিন্তু মোৰ নামটো কাত খাই যোৱা নাই বাৰু এবাৰু।
অ', ভালেই কাত খাই যোৱা নাই। কাত খালে ঝামেলা হয়, তোমালোকৰ ফালে নহ'ব আমাৰ এইটো কন্ট্ৰল দোকানটো ভাল নহয়।
উম।
আমাৰ বাকী চবৰে আছে মোৰে নাম। উম, কৰে মানে সিহঁতে মানে বুদ্ধি কৰি ন' সিহঁতে সিহঁতৰ মানুহৰ ভাগৰ চাউল খিনি সিহঁতে নিজে খাই দিয়ে আৰু।
উম, পিছত তোমালোকৰ ঘৰত অৰুণোদই পায় নে নাপায় মাহঁতে? এবাৰ দিব বুলি কৈ আছে তো এক তাৰিখে পৰা।
দিলে দিলে পাব বাট আগতে
নাম আছে? অ', তেনে পাব আমাৰ মাহৰু আছে বাৰু।
অঁ', তেনে পাব।
উম, পালেতো ভালে কথা।
উম, পালে ভালে আৰু ছাগলী-তাগলী কিনি ল'বা চাই ল'বা তেতিয়া।
আমাৰ আমাৰ মাৰ যেতিয়া গোটৰ পৰা দিয়া আছিলে পইচাটো দহ হোজাৰকে পাইছিলে নে নাই তোমাৰ মাহ তে? অ' তই ছাগলী লোৱা আছে। আমাৰ মাও পাইছিল অ' ছাগলী লৈ আছে বাৰু দুটা ছাগলী।
অ' সেইবিলাক চাব লাগে ছাগলী বিলাক, চোৱা নে নাই?
হা'।
ছাগলীবিলাক তুমি চোৱা নে নাই?
চাওঁ, চাওঁ। ছাগলী মোৰে দায়িত্ব এতিয়া, ঘৰত আমি দুজনে যে। মায়ে এই ছাগলী পানীয়ে খুৱাই থৈ আহ লৰাই থৈ আহ তেনেকে গৈ থাকিব লাগে আৰু।
অ'। আজি ইমান গৰম নাই দিয়া ন, কালি ইমান গৰম দিছে। পুখুৰীত মাছ বিলাকো একদম পুৰা মানে গৰমত ওলাই আহিছে।
এ কি কৰিব লাগে জানা, মাছ পোহা পুহিছা ওপৰতে যে কলপাত দি থৈ দিবা কাটি কাটি, তেতিয়া সিহ'তে ঠাণ্ডা পাই ন তেতিয়া ভাল আৰু। এনে গৰম হ'লে সিহ'তেও কষ্ট
কল পাত নে কলগছ এনেকুৱা?
কলগছৰ পাতবিলাক যে।
অঁ, অঁ।
কাটি কাটি যে ওপৰত পেলাই পেলাই থৈ দিবা। তেতিয়া মানে মাছবিলাকে এইবিলাকো খাইয়ো
ডাঙৰ পুকুৰী যে অলপ
কিনাৰততো দি থৈ দিব পাৰিবা ন, অলপতো সিহ'তে আহি জিৰণি ল'ব পাৰিব।
অ' কিনাৰত দি থব পাৰিম, মই কালি কাটি দি দিম তেনে আমাৰ ওচৰতে আছে গছ। মই এইটো মাথাতে অহা নাছিলা নহয় বুদ্ধিটো।
মই দি দিছো নহয় এতিয়া হৈ যাব দিয়া।
উম, নাই নাই কালি কৰিমেই এইটো মানে আমাৰ গাঁৱৰ পোৱাল বিলাক আহিব গা ছা ধুইটো, পুখুৰীতো মানে চফাকে ৰাখো মানে বুজিছা মানে লেতেৰা নহয়া মানে। গাঁৱৰ ল'ৰা ছোৱালী বিলাকে আহি পুৰা গা ধুই আৰু চাফাকে মানে ফূুৰ্তি পায় আৰু সিহ'তে গা চা ধুই, ভিডি
তেওঁ মই যে এই নদীত গা ধুই বেছি ভাল পাওঁ, কিন্তু পুখুৰীয়ে চুখুৰীয়ে ভয় লাগে। কেনেবাকে যদি ভৰি চৰি পিছল, ইফালৰ পৰা যদি সাপ চাপ বগাই
মানুহৰ ভয় লাগে তোমাৰ তাত ভয় নালাগে পুখুৰীতে ভয় লাগে কি মানুহ।
পুখুৰীত মানে মাছ সাপবিলাক এইফালে কিনাৰে দি আহি যাবওঁ পাৰে ন হেৰি নদীত হ'লে পুৰা চাফা থাকে ন। পুৰা দেখি পোৱা যায়, ত' সেইকাৰণে মানে ভয় নালাগে। ত' পুখুৰীত মানে ভয় লাগে আৰু।
আৰু এটা কথা কি জানা চিনাকি পুুখুৰীত, এতিয়া ধৰা তোমালোকৰ এটা পুখী আছে তুমি চিনি পোৱা, তেতিয়া তাত ভয় নালাগিব অচিনকি জেগা আমাৰ পুখুৰীতটো হ'ল ন।
পুখুৰী হ'লে যিমান হেৰি হ'লে ধুব পাৰি, কিন্তু বেলেগৰ পুখুৰীত নোৱাৰো মই।
অঁ তেনেকা। আম আমাৰ ইয়াতে কেনেকুৱা কিমান ডাঙৰ ডাঙৰ ঘটনা আছিলে আমাৰ গাঁৱত এটা পুখুৰী মানে ভয় লগা পুখুৰী জানা দেখিলে মানে তুমি ভাবিবা সেই মানে যা মানে এনেকুৱা। কিবা দেখি পাই মানে ভয় লাগে। উম
হয়
আমাৰতো কিন্ত চাফা ক্লীন মানে একদম মানে চাফাকে ৰাখো মানে অলপ জংঘল হ'লে মানে মই গৈ ন চাফা কৰি দিওঁ। উ
আমাৰ পুখুৰী আছে বাৰু বাৰ মাছ বেছি এৰা নাই অলপ এৰিছে, কিমান কিমান জানো ময়ও নাজানো ভালকে মাইহে জানে।
আমি মই আকৌ পানী চানী দি থাকো, পানী কমিব নিদিওঁ যে, আৰু ডাঙৰ উম মেট জাল আছে দেই বেপাৰী বিলাকে আহিলে মানে সিহঁতৰ নিজে জালেদি মাৰি লৈ যায় মানে মোক মই হিচাপ কৰি দিওঁ আৰু কি কেজি দিছোঁ কেনেকুৱা। বেপাৰী বিলাকে ঠগাব বিচাৰেতো মই, মই ঠগাবই নিদিওঁ সিহঁতক।
উম আৰু যে আৰু চাবাচোন তুমি, তুমি আমাৰ মানে গাঁৱলীয়াতো নহ। মানে কোন আমাৰ যদি পুখুৰীত কেনেবাকে যদি মাছ মাৰা দেখাও নহ। তে ইফালৰ সিফালৰে মানুহ ইফালে মানে আমাৰ ঘৰৰ পিছফালে মানুহ এঘৰ আছে। তোকে আহি পৌচি যায়গে একেবাৰে মাছ ধৰিবলে।
অ পঞ্চি যাই মানে পলিথিনো লৈ আহি যায় হয়নে নাই।
কোৱাচোন নালাগে ন-নালাগে দিব নোৱাৰো বুলি কেনেকে কবা।
কিন্তু মানে এইবিলাক ডাঙৰ, ডাঙৰ মাছ পোৱালে বাৰু দিয়া যায় বাৰু আমাক দি দিয়ে। সিহঁতে সৰু, সৰু বিলাক লৈ গুচি যায়। তেওঁ মানে হয় আৰু জাল চাল মাৰিলে কৰিলে।
অ এনে তুমি কি মাছ ভাল পোৱা খাবলৈ?
মই, মই ৰৌ মাছ।
মানে বেছি কাঁইট নাথাকেটো কাঁইট নাথাকে যে। ইমান নাথাকে ইমান সৰু, সৰু কাঁইট বিলাক থাকিলে যে মই।
ডাঙৰ হ'লে নাথাকে ডাঙৰ হ'লে নাথাকে অলপ সৰু হ'লেটো কাঁইট থাক
অ মই আৰু মই। যে একে মই মাছৰ ভিতৰত একে সৰু পুঠিটোয়ে খাই ভাল পাওঁ এই আধা এনেকা। কে সৰু, সৰু যে মাছ বিলাক অলপ ডাঙৰ, ডাঙৰ থাকে এনেকা বেয়া পাওঁ।
আৰু মইওতো কিমান এনেকে তোমাৰ মাছ এৰিছোঁ তাতে ৰৌ মাছ দিছোঁ মই বহুত এৰিছোঁ। ডাঙৰ, ডাঙৰ হৈ গৈছে এতিয়া মই ইমান সৰুতে এৰিছিলোঁ এতিয়া ডাঙৰ হৈ গ'ল।
আমাৰ যোৱা বছৰ বহুত মাছ ডাঙৰ হৈছিল বহুত। মানে তিনি কেজি চাৰি কেজি এনেকুৱা হয় একেবাৰে। পুৰা ধৰিবলৈ কৰিবলৈ ইমান বেছি ভাল লাগে পানী খিনি। ইফালে সিঁচি দিয়া হয়তো নহ মাছখিনি ধৰিবলে ইমান বেছি মজা লাগে ধৰিবলে।
ভাল লাগে ধৰিবলৈ মাছবিলাক।
মই কিন্তু খেপিয়া-খেপিয়াই পেলাই মাছ ধৰিব নাজানোঁ দেই এনে। এনেকে ধৰি দেখিলে ধৰিব জানোঁ আৰু।
মানে ভয় লাগে কেনেবাকে সাপ চাপ ধৰি পাওঁ বুলি এদিন মানে। মানে, মানে সাপ এডালকে ধৰি পাইছিলো যে ত' তেতিয়াৰ পৰা ভয় লাগে।
হেল্ল'।